হেল্লৌ' নমস্কাৰ।
শুভ ৰাতিপুৱা।
শুভ ৰাতিপুৱা।
হয় হয়, কি কৰি আছে?
অহ' এইয়া- এই অকমান এনেই আছো বুলি ক'ব পাৰি এতিয়া।
হয় হয় হয়, চাহ পানী খালে?
অহ' চাহ পানী খাই বই আঁহ- এতিয়া বাৰু এনেই বহি আছো, সময় ফ্ৰী আছে।
হয়। এঘাৰটাই বাজিব হ'ল আৰু।
তাকেহে।
হয় দিয়ক, দিনটোতো মানে গৰমৰ কাৰণে- কেনেকে মানে যায় নাযায় তেনেকুৱা লগা হৈছে আৰু।
অহ'
যি গৰম।
আপুনি পিছে কি কৰি আছে?
ময়ো এনেই ভিতৰতে বহি আছোঁ। চাহপানী খাই মানে চাহপানী মানে ৰুটি খালোঁ বাৰু ৰাতিপুৱাতে।
হয়।
দুপৰীয়া ভাত খাম আৰু সেইটো কাৰণে আধা ৰুটি খাই পেলাই এয়া ভিতৰতে বহি আছো।
হয়।
হয়। এতিয়া গৰম আপোনালোকৰ ফালে কেনেকুৱা মাৰিছে?
গৰম টো বুলি ক'বলে হলে- যোৱাকালিৰ কথা কৈছো, অতিপাত গৰম তাৰে ভিতৰতে- মাজে মাজে এজাক এজাক- ধুনীয়াকে ব বতাহজাক বলে।
হয়।
এ মাজে মাজে- বৰষুণ জাক অহাৰ নিচিনা কৰে বৰষ- ষুণ অহা নাই গৰম অতিপাত হৈছে মানুহৰ খোৱন- খাৱন শুৱন থাকিবলে কৰিবলে- একো মন চন নোযোৱা হৈছে বা- মানুহৰ শৰীৰত একো বল নাইকিয়া নিচিনা দেখিছে। বা মোৰ নিজৰে হৈছে তেনেকুৱা।
হয়।
এঁহ অত্যন্ত গৰমৰ কাৰণে কালি দুটামান- কাৰ্যসূচী মই বাতিলে কৰিব লগা হ'ল।
হয়
মানে বিশেষ ডাঙৰ কাৰ্যসূচীও নহৈছিল। এ সমাজৰ কিছুমান এ কাম কৰিবলে যিখিনি আমি কাৰ্যসূচী বনাই তেওঁলোকক এ মানে সভা সমিতি পাতিবৰ কাৰণে আয়োজন কৰিছিলে।
হয়
সময় সামহিক ভাৱে সেইখিনিও মই বাতিল কৰিব লগা হৈছে। এ আৰু ৰাতি চোৱাত তেনেকেই পৰম্পাৰ হৈছে কিন্তু পিছ ৰাতি বুলি কলে আমি বৰ ধুনীয়াকে আজি টোপনি কৰিব পৰা হৈছে কাৰণ এৰ পিছছুৱাত বৰষুণৰ প্ৰভাৱ হৈছে আৰু এই ৰাতিপুৱালৈকে বৰষুণ দিয়াৰ ব্যৱস্থা বেৰ বৰষুণ দি আছিলে
আচ্ছা আচ্ছা ভালেই দিয়ক আপোনালোকৰ সেইফালে আমাৰ ফালেহে বৰষুণৰ একো মুখেই দেখিব পোৱা হোৱা নাই। গৰমত হয়
পিছে আপোনালোকৰ চাইডে কেনে ধৰণৰ গৰম পৰিছে এ তাৰে ভিতৰত নিজৰ অনুভৱটো কেনে ধৰণৰ হৈছে।
অ'
অ'কমান জনাব নেকি?
হয়, হয়, মানে গৰম মানে আমি গৰম বুলি ক'লেতো মানে বহুতেই হৈছে আমাৰ ফালে। মানে বৰষুণৰ মুখ দেখিবলৈ নোপোৱা নিচিনা হৈছে আৰু তেনেকুৱা বতাহ চতাহ মাজে মাজে থাকে যদিও মানে বৰষুণৰ একো চিনচাপ মানে একদম নায়েই। দহ পোন্ধৰ দিন ধৰি।
হয়
ডাৱৰটো আহে যদিও মানে বতাহে উৰুৱাই লৈ গুচিয়ে যায় লগতে মানে। তেনেকুৱা হৈছে আৰু গতিকে মানে গৰমটো অতিপাত মানে খুব বহুতেই বেছি আৰু এতিয়া খেতিপথাৰৰ ছিজন হৈছে এতিয়া খেতি কঠীয়া পেলাইছে কিন্তু মেচিন দি পেলাই পানী হেৰি কৰিব লগা হৈছে বৰষুণ নাই।
হয়
এতিয়া যদি তেনেকে ৰোৱা সময়লৈকো যদি তেনেকুৱা বৰষুণ নহয় তেন্তে এবাৰ অসুবিধা হোৱাৰ মুখতে আমাৰ ফালে।
হয়, হয়।
সেইটোৱে কিন্তু এতিয়া তথাপিও আৰু পৰিৱেশৰ লগতে চলিব লাগিব যেনেকুৱাই হয়।
হয়
সেয়াই
আৰু অঞ্চলত সেই অতিপাত গৰমৰ কাৰণে
হয়।
মানুহ বিলাকৰ বা জীৱ-জন্তুৰ কিবা ক্ষতি হোৱা দেখিছে নেকি? বা মানুহ বোৰ মানুহবোৰৰ কিবা বেমাৰ আজাৰত বেছিকে ভুগি থকা নিচিনা দেখিছে নেকি?
উম উম। গৰমৰ কাৰণেতো আজিকালি বহুত বেমাৰ হয়। এতিয়াতো এই, আপোনাৰ ধৰক প্ৰেছাৰ ধৰক বা তেনেকুৱা ধৰণৰ অসুবিধাবিলাক মানে মাথা ঘূৰাই, ধৰি লওঁক আকৌ কেতিয়াবা হাৰ্টৰো প্ৰব্লেম হোৱা দেখা যায় মানে ধৰি লওক কোনোবা এচি ৰুমত সোমাই আছে ঠাণ্ডা পৰা বতাহ কিন্তু ঘপককৈ আপোনাৰ এচি টেম্পাৰেচাৰ আছে বিশত বাহিৰৰ টেম্পাৰচাৰ আছে চল্লিশত ঘপককৈ ওলাই দিছে এক মানে ঘপ পকে হাৰ্ট, মানে তেজৰ হেৰিটোৱে ধৰি লওঁক মানে ল'ব পৰা নাই। কেপচাৰ কৰিব পৰা নাই বস্তুটো। গতিকে মানুহটোৰ ঘপকে পৰি তপকে হোৱাৰ নিচিনা হো-হোৱাৰ নিচিনা। মই পাইছোঁ তেনেকুৱা হেৰি বিলাক। তেনেকুৱা। আৰুতো মাথা ঘূৰোৱাটোতো একদম সাধাৰণ কথাই আজিকালি গৰমত। য'তে ত'তে বাগৰি যোৱাটো। গতিকে সেয়ে মানুহৰ শৰীৰত মানে সেয়াই, পানী-পানী খাই থাকিব লাগে। অ আৰ এছ বা শক্তিবান তেনেকুৱা বস্তু খাই থাকিব লাগে। তেতিয়া মানে ভালে থাকে আৰু। অসুবিধা নিদিয়ে। নাই সেইবিলাকে। সেইটোৱে আৰু।
প্ৰায়তো ওচৰ-চুবুৰীয়াৰ মানুহৰটো তেনেকা বা পৰিয়ালৰো তেনেকা কাৰো হোৱা নাই।
নাই-নাই-নাই-নাই। নাইহোৱা, নাইহোৱা। আ এনে আপোনালোকৰ ফালে তেনেকুৱা কিবা হৈছে নেকি?
অ এই কথাটো বাৰু এতিয়া গৰমৰ দিনৰ কাৰণে যেনেকে পৰিৱেশত মানুহে আচলতে নিজকে খাপ খুৱাই চলাব লাগে।
উম উম।
তাৰ বাবে মানুহে হয়তো সেই অনুপাতে খাদ্য আৰু নিজৰ যিখিনি শক্তি সেইটো আ আয়ত্ব কৰিব পৰা নাই। তাৰমানে খাদ্য পৰাও সেইখিনি আ শক্তি তেওঁ পাবলৈ সক্ষম হোৱা নাই।
হয়।
গতিকে তেনেকে গৰমৰ কাৰণে অতিপাত গৰম বুলি কোৱা হৈছ আৰু ঠাণ্ডা হ'লেও অতিপাত ঠাণ্ডা বুলি কোৱা হৈছে। সেই অনু পুৱাতে আমি খাদ্যৰ যিখিনি এ' তৈয়াৰ কৰা, বা ৰোপন কৰা, বা এ' খাদ্য তৈয়াৰ কৰিবলৈ যিখিনি বস্তু দৰকাৰ হয়। সেইখিনি হয়তো আমাৰ থলুৱা নহয়। আৰু থলুৱা নিয়ম-নীতিৰে যিখিনি খাদ্য বা শাক চব্জি বুলি কওঁ। সেইখিনি হয়তো তেনেকা বিধত এ, তৈয়াৰ হোৱা নাই, তেওঁলোকে অতিপাত ৰাসায়নিক সাৰ দি
হয়।
তেওঁলোকে আজি উৎপাদন কৰিছে, কম জাগাতে। বহুত খিনি উৎপাদনৰ লক্ষৰে তেঁওলোকে বহুত বেছি পৰিমাণতকৈও বেছি তেওঁলোকে জৈৱিক সাৰৰ তেওঁলোকে প্ৰয়োগ কৰা দেখিছে, সেইকাৰণে তেনেকুৱা হৈছে বুলি ভাবো। গতিকে আমি সকলোৱে যদি ভাল খাদ্য খাবলৈ
অ, মন কৰে, তেতিয়াহলে প্ৰত্যেকে এ, নিজৰ পোৱাখিনি বস্তু, পাৰিলে
হয়।
পাৰিলে আৰু নোৱাৰিলেতো নাইয়ে, নিজে তৈয়াৰ কৰি। বা ঘৰ আশে পাশে যিখিনি খালী মাটি থাকে। সেইখিনিতে ৰোপন কৰি নিজে তৈয়াৰ কৰি ললে, কিন্তু অ', নিজৰ দেহাৰ কাৰণেও বৰ লাভান্বিত হ'ব বুলি মই ভাবো আৰু, আৰু তেনেকাও বহুত দেখিছো, কমটি জেগাত। তো বহুত এ মানুহে নিজৰ যাৱতীয় শাক-পাচলি সমূহ আ, মানুহ বিলাকে খেতি কৰি লয় আৰু তাৰ পৰা যিখিনি আ উৎপাদন, সেই উৎপাদনসমূহ নিজে খাবৰ কাৰণে, ব্যৱস্থা কৰি লোৱা মই দেখিছো বাৰু। আৰু তেনেকা পৰিৱেশ হয়তো অসমত, একদিন হৈ উঠিব।
উম, উম।
আৰু মানুহ বিলাকে নিজৰ দেহাত ভালকে ৰাখিবৰ কাৰণে, যিখিনি গুণগত খাদ্যৰ ওপৰত বিশ্লেষণ কৰিব লাগে বা জানিব লাগে বা হ'ব লাগে।
হয়।
এইখিনি ব্যৱস্থা হয়তো নিজে নিজে কৰি ল'ব বুলি মই ভাবিছো।
হয়, হয়, হয়। তাকে।
অ'। তাৰ ওপৰত বা তেনেকে পৰিস্থিতি বা পৰিৱেশৰ ওপৰত আৰু আপোনাৰ ফালৰ পৰা কিবা যদি ভাল আছে বা পৰামৰ্শ দিব পৰা যায় উম অকণমান চমুকৈ
উম উম
কৈ দিলে ভাল পালে হেঁতেন।
অ নহয় মানে মোৰ এটা বিশেষ কাম আছে এতিয়া মই অলপ আপোনাৰ পিছত আকৌ মই নিজে ক ফোন কৰিম বাৰু এতিয়ালৈ অলপ ৰা খিছো ধন্যবাদ।
ধন্যবাদ।
হয় হয়।